হেল্ল' অ কোৱা উম পাইছো পাইছো এয়া আহি পালো কলেজৰ পৰা অলপ ভৰি হাত ধুই আৰু অলপ ৰেষ্ট লৈছোঁ
অহ ময়ো এই কলেজৰ ময়ো এই কলেজৰ পৰা আহি পাইছো সি আৰু অলপ টাইমৰ আগতে আহিলো, আহি পেলাই অলপ মোবাইল চোবাইল চালো আৰু। তাকে মায়ে কৈ আছে মোবাইল চোবাইল বেছিকে চোৱটো বেয়া কথা আৰু আজিকালি এই দিনত মোবাইলটো এতিয়া চাই থাকিলে বোলে বেয়া হয়, সেইটোকে মোক কৈ আছিলে। তাকে মই শুনি আছিলো বোলো মই বোলো তাকে লগৰ আপোনালৈ ফোন কৰি পেলাই সোধোচোন বাৰু আপোনাৰ খবৰ খাতি অলপ বহুতিন খবৰ খাতি পোৱা নাই আপোনাৰ।
উম ভালে কৰিলে উম খালো ভালাত খালো
অ', অ', তাকে মই বোলো আপোনাৰ লগত ক আলোচনা কৰো বুলি ভাবিছো ছিলো যেনেকে ধৰি লওক মোবাইল ফোন বিলাকৰ কথা কৈছো আৰু মোক মায়েও কৈ আছে আছিলে ইয়াৰ ওপৰত বেগে কৈ আছিলে কালেৰি আছিলে তো মানে ফোন বিলাকৰ ধৰি লওক যোনবিলাক ব্য্য়ৱহাৰ কৰে মানুহে
উম।
সেই ব্ৱহাৰেৰে মানে বৰ্তমান সমাজত মানে কেনেকুৱা ধৰণৰ ইয়াৰ প্ৰভাৱ পৰে বাৰু আপুনি তাৰ বিষয়ে অলপ কব নেকি মানে ধৰি লওক আহ ই ভাল কৰে নে ভাল কাম কৰিছে নে মোবাইলটোও বেছি ব্যৱহাৰ কৰাৰ ফলত বা মোবাইলটো ব্যৱহাৰ ক তমাৰ অপকাৰে হৈছে নাইবা উপকাৰে হৈছে। তাৰ বিয়ত অল কিব কব নকি ব
উম মোবাইলতটো আহ চাবলৈ গলে এফালৰ পৰা যিকোনো এটা বস্তু যেনেকে ভাল দিশো থাকে তেনেকে বেয়া দিশো থাকে। ত' আমি দেখিছো মোবাইল এতিয়া বহুত ক্ষেত্ৰত আমাৰ সুবিধা হৈছে কিছু আ উপকাৰো কৰিছে ত আমি মানে বেয়া দিশটো আমি ভাল বস্তু ভাল দিশটো লব লাগে সকলো বস্তুৰে তেনেদৰে মোবাইলৰো আমি ভাল বস্তু বিলাক লব পাৰে লব লাগে ত' যেনেকে মোবাইলত আমি মোবাইলটো ইউজ কৰি যেনেকে আগৰ দিনত বহুতো এতিয়া সুবিধা হয় এতিয়া ধৰি লওক যেনেকে কাৰোবাৰ বেমাৰ হৈছে। কাৰ বালে খবৰ দিব লাগে। সোনকালে আমি সেইবিলাক কৰিব পাৰো। ত আগৰ দিনত কি আছিলে কোনোবাই এখন ঠাই পৰা মানে কোনোবা এখন ঠাইলৈও এটা খবৰ দিয়া স কাৰণে বহুত টাইম লাগিছিলে আৰু চিঠি দি দিব লাগে এটা সময়ততো পাৰ চৰাই ভৰিত আপোনাৰ এইটো চিঠি বান্ধি দিয়া হৈছিলে ত' এতিয়াতো সেইটো কাম খবৰ এটা দিবৰ কাৰণে আমাক বৰ্তমান এতিয়া এক ছেকেণ্ডৰো সময়ৰ মানে সময় এক ছেকেণ্ডতে হৈ যায় বস্তুটো। ত' সেইটো সেইটো তৰ কাৰণে সুবিধা হৈছে আৰু বহুত ক্ষেত্ৰত আৰু ধৰক অ এতিয়া আমি কিবা ব্য্ৱসায় বাণিজ্য় হওক বা কিবা তেনেকুৱা ধৰণৰে ব মই কিবা এটা বিজনেছ কৰিছো সটো ম কৰিব মই এতিয়া ফো জৰিতে বিভিন্ন ধৰণৰ প্লেফৰ্ম আজালি চচিয় মিডিয়া ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকৰ জ আমাৰ মাৰ্কেটিংটো হৈ গৈছে ত' তেনেকুৱা ধৰণৰ কিবা এটা বিপদত বোলে আপু কিবা দৰকাৰ হৈছে আপোনাক বোলে মেডিকেল ইমাৰ্জেঞ্চি ব্লাডৰ দৰকাৰ হৈছে বা কিবা দৰকাৰ হৈছে তেতিয়া আমি সেইটো বস্তুতটো ছচিয়েল মিিয়াৰডয় আি আডেট দি দিলে সটো পাই গৈছো ত' তেনেকুৱা ধৰণৰ বিভিন্ন বস্তু আমাৰ সহায় হৈছে আৰু তোৰ লগে লগে আমাৰ কিছুমান অপকাৰিতাও আছে ত' এতিয়া কি হৈ গৈছে বৰ্তমান বেচিকেলি আপোনাৰ য়ং যিখিনি জেনেৰেচনৰ ল'ৰা ছোৱালী ত স বেছিকে কি দে দেখা গৈছে যে মোবাইল ফোনত বেছিকে ব্যস্ত হৈ থকা দেখা দেখা যায় আজিকালি ত' তেওঁলোক বাস্তৱ মানে মানে ৰিয়েল যিখন পৃথিৱীখনৰ পৰা অকমান আঁতৰি পেলাই বেলেগ এখন পৃথিৱীলৈ গুচি যোৱা নিচিনা দেখা গৈছে
একদম সচা কথা কৈছে এইটো এইটো আপোনাৰ এইটো কথাকে মই মানে
কালি একদম পুৰা নাইনটি পাৰ্চেন্ট গছাৰীৰ লগত হোৱা দেখা যায় ত এটা কথা এটা কথা যে হয় মানে মোবাইল ফোন আমাৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰতে হওঁক সহায় হৈছে বহুতখিনি ত' আমি এটা বস্তু ত' ইমানো মানে ব্যৱহাৰ কৰা উচিত নহয় যে সি আমাৰ লগত বেয়া কৰে ত' উ এতিয়া কি হৈ গৈছে ল'ৰা ছোৱালী বিলাক কিছুমানে ধৰি লওক গেমে খেলি থাকে বা ফোনত কিবা ইন ষ্টাগ্ৰাম ফেচবুক দিনৰ দিনটো চাই থাকে ত' সেইটোবিলাক কিছুমান বেয়া দিশ আছে আৰু ত' ফোনত
এনে আপোনাৰ মতে মানে ভাল দিশো আছে বেয়া দিশো আছে ন সেইটো কথা কৈছে আপুনি একদম সঁচা কথা কৈছে এইটো অ একদম সচা কথা কৈছে মোবাইল ফোনৰ ভাল দিশো আছে অ একদম সঁচা কথা কৈছে মোবাইল ফোনৰ ভাল দিশ পইচাৰো বেয়া দিশ মোৰো আছে ধৰি লওক এতিয়া মবাইল ফোনৰ যিবিলাক ইতিবাচক অ যোনবিলাক প্ৰভাৱ পৰিছে আমাৰ বৰ্তমান সমাজত যিটো আপোনাৰ যেনেকে যিদৰে কলে এতিয়া ধৰি লওক আমি যেনেকে আহ পতকে ইমাৰ্জেঞ্চি হৈছে কাৰোবালৈ ফোন কৰিব লাগে ত' আমি যদি ইয়াৰ পৰা ধৰি লওক বহুত দূৰত আছে মানুহজন ত আমি তেখেতৰ ওচৰলে যাম হবলগীয়া হোৱা নাই ত আমাৰ সময় বাচি গৈছে একচুৱেলি এ দুই নম্বৰতে আমি ইমান দূৰ নোযোৱাৰ কাৰণে আমাৰ বাবদ খৰচো বাচি গৈছে যাবওলগীয়া হোৱা নাই ত' সেইটো এটা জাষ্ট ফোন কলৰ জৰিয়তে আমি সিমান খিনি অ তথ্য তালৈ প্ৰেৰণ কৰিব পাৰিছো
উ হম
দুই নম্বৰতে গল আপুনি আমি এতিয়া মবাইলৰ জৰিয়তে আমি ইন্টাৰনেটৰ জৰিয়তে আমি চব কৰিব পাৰিছো ত মোবাইলৰ জৰিয়তে ইন্টাৰনেট খিনি পাইছো ত তাত সেইখিনিৰ জৰিয়তেতো আমি যিকোনো কামেই কৰিব পাৰিছো আৰু দুই তিন নম্বৰতে আছে যে ম'বাইল ফোনতে হোৱা ধৰিলক যোনবিলাক বিজনেছ কামবোন এনেকে কৰিব পাৰে কিবা কিবি কামত এ সেইটো মানে এক প্ৰকাৰৰ ধৰি লওক যোনবিলাক আমি যোনটো সময়ত মোবাইলৰ সেইটো কামৰ কাৰণে মোবাইলৰ সলনি কম্পিউটাৰ ব্যৱহাৰ কৰিছিলো মানুহে আমি এতিয়া মোবাইলটোক এটা সৰু মিনি ডেক্সটপ হিচাপে ইউজ কৰিব পাৰি ত সেইটো কথা ক'ব বিচাৰিছে আপুনি ত' মোবাইল ফোনৰ সে সেইবিলাক হৈছে ইতিবাচক প্ৰভাৱ আৰু নেতিবাচকো বহুত প্ৰভাৱ পৰে মোবাইল ফোনে এবাৰ মানুহ ৰ মানে কি কৈছে এতিয়া চাব এতিয়া এজন এতিয়া যদি কোনোবা এটা জেগাত যাই আপুনি কোনোবা এখন ধৰি লওক ঘৰত কিবা পাতিছে তালে বহুত মানে এতিয়া কম বয়সত মানে ল'ৰা ছোৱালী আহিছে আৰু অ ধৰি লওক বিশ অ বাইশ ওচৰৰ যোনবিলাক ল'ৰা ছোৱালী আহে সিহঁতক যে সিহঁতক যেতিয়া একেলগতে গোট খাই থাকিব এতিয়া সেইটো সময়ত সিহঁতে কি কৰে গোটেইসোপাই মোবাইল চ
কৈ আপোনাৰ যিখিনি ইয়ং জেনেৰেশন ইয়ং জেনেৰেশনটো বেছি বেয়া হৈ গৈছে আৰু এইটো কাৰণে।
সেইটোৱে।
অ মানে যদি চাবলৈ যায় আপুাৰ যদি আমাৰ আগৰ দুটা জেনেৰেশচন যদি চাবলৈ যায়, তেওঁলোকেওতো মোবাইল ইউজ কৰে কিন্তু তেওঁলোকৰ বেছি প্ৰভাৱ পৰা নাই কিন্তু বৰ্তমান যিখিনি যুৱ প্ৰজন্ম সেইখিনিত বেছি প্ৰভাৱ পৰিছে বস্তুবিলাক। ত মই সেইটোৱে বিচাৰো যে এতিয়া হয়-হয় এতিয়া-এতিয়া চাবলৈ গলে মবাইল ফোনৰ অপকাৰিতা আছে কিন্তু আমি বস্তু বিলাক চব বস্তুৰে এটা দুটা দি থাকে ন। আমি সেইটো এৰি পেলাই বেয়া দিশতটো এৰি আৰু আমি ভাল দি ল'ব লাগে। ত যদি ভাল দিশতটো যদি আমি লওঁ এতিয়া বৰ্তমান সময়ত। বহুতখিনি এ প্ৰযুক্তিবিদ্যা বহুত খিনি বাঢ়ি গৈছেগে। এতিয়াতো বৰ্তমান সময়তো এ আই আহি গ'ল। কিমান হেল্পফুল হৈছে ত সেইটোমি ভাল কৰিব লাগে বস্তু বিলাক।
সেইটোয়ে ত মানে কি হয় কথাটো আপুনি কোৱাটো মই বুজি পাইছো মানে। কি হয় কথাটো বুজিছা নাই এতিয়া ধৰি লওক মই যে ক'লো যে গোটেই এটা ৰুমত ল'ৰা কেই কেইজনমান বা ছোৱালী কেইজনীমান আছে। ত সিহঁতে মানে নিজৰ লগত ক কথা পাতি ন থাকে ত ইহঁতে পৰস ইটোৱে-সিটোৱে লগত কথা পাতি থাকে থকাৰ। ব সলনিদি ইনষ্টাগ্ৰামত স্কল কৰি থাকিব, ৰিলছ স্কল কৰি থাকিব, মিমছ স্কল কৰি থাকিব। হয় তেনেকুৱা ক্ষেত্ৰত মানে কি হয় যে সামাজিক যোনটো দূৰত্ব হয় ন এতিয়া সেই দূৰত্বটো বৃদ্ধি পায় দূৰত্ব বাঢ়ি গৈছে ত মানুহৰ মাজত মানুহে।
ধৰি লওক এতিয়া আজিৰ পৰা বিশ বছৰ আগতে বা দহ পোন্ধৰ বছৰ আগতে এ গাঁৱতে ধৰক বা টাউনতে হওক ল'ৰা ছোৱালী খিনিয়ে স স্কুলৰ পৰা আহিলে আহি খেলিবলৈ ওলাই গ'ল। এ তেওঁলোকৰ ফিজিকেল এটা হ'ল কিন্তু আজিকালি কি হৈছে। স্কুলৰ পৰা আহিলে আহি পেলাই ডাইৰেক্ট মবাইলটো লৈ বহিলে বা শুলে। ত' সেইটো লয় ব্যস্ত হৈ যায় গতিকে তেওঁলোকৰ ফিজিকেল এক্টিভিটি বিলাক কমি গৈছে। ত' মানে কি হৈছে তেওঁলোকৰ তাৰ লগত। তোৰ নিজৰ স্বাস্থ্যৰ ওপৰতো মানে প্ৰভাৱ পৰিছে। তোৰ স্বাস্থ্যৰ অৱনতি হোৱা দেখা গৈছে এতিয়া ধৰি লওক আপুনি যদি দিনটো বাৰ ঘন্টামান ম মোবাইল চাই থাকে আপোনাৰ চকুৰ নিশ্চয় ক্ষতি হব।
চকুৰ ক্ষতি হব লগতে ডিঙি বিষ মাথাৰ বিষ হব। যে এইবিলাক যোন বিলাক। মানুহৰ আহ্ বেছি হেৰি বেছিকে আছে কিন টাইম যা বাঢ়ি গৈছে সিহঁতৰটো। চকুৰ প্ৰব্লেম আৰুটো এটো সাধাৰণ গটা চুট চকুৰ প্ৰব্লেম হ'ব চকুৰ উস্ বিষ কৰিব মাথা বিষ কৰিব ডিঙি চিঙি বিষ এইবিলাক। দিব আৰু আৰু এটা এটা মানে কি হৈছে এলেহুৱা এটা প্ৰভাৱ। পুৰা লেজিনেচ মানুহৰ মনত জাগ্ৰত। তয় বাৰু কি একো কৰিব মন নেযাবত কিবা কৰো কোনোবাই আকৌ ক যদি কথা পাতিব বিচাৰে কোনোবাই সেই লৰা ল'ৰা ছোৱালীবোৰক খং উঠি যাব ঘপককে খং উঠি যাব আৰু সিহঁতৰ তাত সিহঁতৰ ডপামিন ৰিলিজ হয় যদ তেতিয়া সিহঁতি মোবাইলত কিবা চাই থাকিব মোবাইলত স্ক্ৰল কৰি থাকিব ধৰিলওক। ভিডিঅ গেমস খেলি থাকিব ত তেনেকুৱা টাইমত মানে সিহঁতৰ মন ভাল লাগে নে একসাইটেড হৈ থাকে সেইবোৰ কৰি থাকিলে আৰু সেইটো টইমত মানে সিহতৰ মা সেয়াই ব্ৰেইনত ডপামিন ৰিলিজ হয় আৰু তেতিয়া সেইটো টাইমত যদি বেলেগে যদি সিহঁতক মাতি দিয়ে আমুকটো কৰচোন ৰ ধৰি লওক আমুকটো কৰি দিয়াচোন বুলি যদি কোনোবাই কয়। ত' তেতিয়া মানে সিহঁতৰ পৰা খং উঠি যায় দে ফ্ৰাষ্টট্ৰেটেড হৈ যায় তখন মিষ্ট সেই সেইবোৰ ক্ষেত্ৰত মানে বহুত বেয়া প্ৰভাৱ পৰা বুলি মই ধৰিব পাৰো আৰু দুই নম্বৰত এতিয়া তিন নম্বৰত আহি গ'ল আপোনাৰ উমহু মোবাইল ফোনৰ আজিকালি বৰ্তমান যুগত আপোনাৰ এ যোনত স্ক্ৰেমৰ হেৰি হৈছে নহয়।
উম হম হম হয় সেইটো হয় বাৰু অ সেইটো এটা বহুত বেয়া দিশ এতিয়া চাবলৈ গ'লে অনলাইনেমিং হয় সেইটোতো বৰ্তমান সময়ত বহুতখিনিয়ে হৈ আছে ছে বহুত বেছি হৈ যাবলৈ দেখা গৈছে এতিয়া ধৰিলক কি মানে বৰ্তমান আপোনাৰ বিভিন্ন ধৰণৰ ফ কোম্পানী হওক বা লোন দিয়াৰ নামত বা বিভিন্ন ধৰণৰ মানুহৰ পৰা অ পট কৰি পইচা পাতি এনেকুৱা চাইবাৰ ক্ৰাইমৰ জৰিয়তে বহুত খিনি মানু মানুহৰ মানুহৰ লগত বেয়া কাম কৰি আছে ত' সেইটো আৰু বৰ্তমান এ আইৰ জৰিয়তে মানুহৰ বিভিন্ন ফটো ভিডিঅ' বিকৃত কৰি পেলাই দেখা গৈছে চচিয়েল মিডিয়াত প'ষ্ট কৰি থাকে বা ত সেইখিনি মানে উম বেড ইউজ কৰি আছে
সেইটো মানুহে সেইটোকে ক'লো এতিয়া মানুৰ প্ৰতিটো বস্তুৰে মানে ভাল আৰু বেয়া দি আছে কিন্তু টো মানুহে এতিয়া মানে কি কৰিছে মোবাইল ফোনৰ সেই বেয়া
উ বেয়া দিতো বেছি হয় হয় সেইটো হয় কিন্তু এতিয়া মানে মানুহে মোবাইলৰ খিনি ভাল সেইখিনি ল লোৱা নাই মানে ত' বেছিকে বেয়া দিশত ব্যৱহাৰ কৰি থকা নিচিনা দেখা গৈছে বৰ্তমান সময়ত
হয় হয় ত সেইটোয়ে আৰু এইটো কি বুলি কয় কিছুমান মানে এতিয়া সেইটো মানে মোবাইল ফোনৰ বেয়া দিশ বুলি ক'ব নোৱাৰি আৰু এইটো মানুহ বিলাক বেয়া মানুহ বিলাকে বস্তুৰ সঠিক অ সদব্য়ৱহাৰ কৰিব নাজানে মানুহ বিিলাক লে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে ত তাৰ ফলত এতিয়া বৰ্তমান তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে ত এটা সময়ত গৈ পাই গৈ লৈ এই বস্তু বিলাক তেতিয়া বাঢ়ি যাব নহয় এতিয়া আৰু এতিয়া ইয়াতকে বেছি তেনেকুৱা প্ৰব্লেম নহোৱা দেখাওঁতে যাব মানে আৰু আৰু ল'ৰা ছোৱালী বিলাক এটা তা পিছৰ জেনেৰেচনৰ যোনবিলাক ল'ৰা ছোৱালী থাকিব। সিহঁতিতো অ মানুহক চিনিয়ে নাপাব চাগে এইটো ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীকো চিনি হ'ব এহতি অকল কলত।
উ, সেইটো মানুহৰ ঘৰতো মানুহৰ ল'ৰা ছোৱালীৰ ঘৰৰ ওচৰতো সেইটোতো পিছৰ কথা বৰ্তমান নিজৰ ঘৰখনতে দেখা যায় নিজৰ মাক বাপেকৰ লগতে ভালকে কথা নাপাতে তেনেকুৱা ধৰণৰ। বিভিন্ন হেৰি দেখা যায় সেই। এইটো মোবাইল ফোনৰ ইফক্ট বুলি ভাবো মই।
হয় -হয় ভাল লাগিলে।
গধূলিলৈকে দেখা যায় যে মোবাইল ফোনতে সোমাই থকা হয় ত' সেইটোোৱে আৰু। এতিয়া বস্তুটো তেনেকৈ দুটা দি থাকে মানুহে বেয়া দিখিনি এৰি ভালখিনি ল'ব লাগে ইমানটোৱেই কথা আৰু।
সেইটোয়ে সেইটোোৱে সেইটোয়ে বাৰু ভাল লাগিলে বাৰু আপোনাৰ মতামতটো জানি বহুত। বহুত টাইম কথা পাতিলো আৰু কেতিয়াবা কেতিয়াবা ফোন কৰি থাকিব এনেকে আজিলৈ আৰু হ'ব আৰু মোৰ অলপ কাম আছে ঠিক আছে দিয়ক। ৰাখিছো দেই।
হয়।